হেল্ল'।
কি কৰি আছা?
ৰখি আছো, তুমি কি কৰি আছা?
উ পহি আছোঁ গৰতে
উম।
তই ক'ত আছা?
ময়ো ঘৰতে চোতালত।
অ'। বাদ পানী খালা?
বাটপানী খামহে এতিয়া, তোমাৰ হ'ল?
খোৱা নাই কম আধা ঘণ্টা মান পিছত। খাম
এই তোমালোকৰ ফালে এইবাৰ খেতি বাতি কেনেকুৱা হ'ল?
উ খেতি বাতি কৰিছে। এইবাৰ ধান বিলাক ইমান ভাল হোৱা নাই, কিন্তু যিবিলাক হেৰি কৰিছে মৰিচ, তমাৰ ধনিয়া,
হয়।
আৰু মূৰা আলু এইবিলাক বিভিন্ন ধৰণৰ খেতি কৰিছে।
অ এইবাৰ দামটো দামতটো কিবা জানো হ'ল টো
অ ধান ইমান এটা ভাল হোৱা নাই।
অ মানে এই মৰি গৈছে আগতে দান হোৱাৰ ভিতৰত যে চাউলটো হোৱাৰ আগতেই মৰি গ'ল।
অ সেইটো কাৰণে তোমালোকৰ ফালে কি কি কৰিছা?
হে আমাৰ ফালেতো চব ধান এইবাৰ
উম
বেলেগ কৰাই নাই নহয় অ চব ধান এতিয়াতো কি বহুত মানুহৰতিয়া দান নষ্ট হৈ গৈছে এইবাৰ
বহুত দুখীয়া দুখীয়া মানুহৰ ধান
অৱস্থা একদম বেয়া হৈ যাব।
পিনে এ ধণ বাল দৰে খাৰ পাতি দিব লাগে।
দিছিলে চব ঠিকেই দিছিলে মানে কি কেনেকুৱা বা হৈ গ'ল এইবাৰ চব ঠিকেই আছে পানী পানী খাৰ যিমান দিব লাগে পৰিমমান মতে দিছে কিন্তু নষ্ট হোৱাৰ কাৰণটো এতিয়ালৈকে জানিব পৰা নাই অ এই অ এই মই মানে লগ গড় গাঁও যে আছে
উম
লগৰ যিমান গাঁও আছে চব মানে গাঁৱতে খবৰ লৈছো যে প্ৰায়ভাগ প্ৰায়ভাগ মানে কৃষকৰ খেতি মানে একদম নষ্ট হৈ গেছে
এনেকুৱা হলে দুখীয়া মানুহ খেতি বাতি কৰি খাই তেনেকুৱাও হব বহুত বেয়া লাগে
অ এই কেইদিনমান আগতে তোমাৰ এই এসপ্তাহ মান হল অফিচৰ পৰা মানুহ আহি কিনে এই এইবোৰ ধানৰ একদম খেতি খেতি চাই গৈছে মানে কিয় নষ্ট হৈছে এইবোৰ মানে সিহঁতে মানে জানিব কাৰণে আহিছিলে নীতি একব ক নীতি এক কিন্তু মানে সিহঁতে মে এইটো মানে পৰীক্ষা কৰি আছে মানে কিয় নষ্ট নষ্ট হৈছে যাতে নেষ্ট অহা বাৰ আকৌ ধানটো কৰিলে অ তাৰ আকৌ ধানটো কৰিলে আকৌ নষ্ট নহয় সেইটো কাৰণে মানে সিহতে চাব আহিছে কি কৰিব পৰা যায় কেনেকে মানে ঠিক কৰিব পৰা যায়
তোমালোকে কৰিছা নে মেচেছ নিজৰ উৰিশ্য গান
নিজে অলপ কৰিছো আৰু মানুহক মানে দি দিছো কৰিবলৈ
অ তোমাৰকেইটা কেনেকুৱা হৈছে
আমাৰ যেতিয়া বাৰু ঠিক ঠাক আছে বাৰু ভালেই
সাৰ পানী ভালদৰে দিছিলা
চোবে টো একেই দিয়ে তোমাৰ যিমান দিব লাগে সিমানেই দিয়ে ছবি
তোমালোকে ঘূৰিছো এইবাৰ ধনিয়া বুনিছো পিছত আলু লগাইছো
এই তোমালোকৰ বোলে ধুনীয়া ধনীয়া যে তোমাক শুনিছিলো তোমালোকৰ খেতিত বোলে ধনীয়া একদম তামাম হৈছিলে এইবাৰ
অ খাৰুৱা মাটি নহয় বহুত ভাল হয়
তেওঁ এই, আমাৰযে এ, হয় আমাৰ দৈ তোমাৰ এই ব্ৰহ্মপুত্ৰ পানীতোয়ে যে
উম।
সেইটোৱেইটো আমাক মেইন সাৰটো দি যায়।
অ', সেইটোৱে।
বছৰে-বছৰে আহি, যি চুই যায় ভালেই হয়, সেইটো কাৰণে তোমাৰ যিকোনো বস্তু লগালেই ভাল হয়। যিকোনো বস্তু লগালেই ভাল হয়।
হয়।
তোমলোকে আলু লগাই সিটো আলু ভাল হৈছে।
অ', আলু অ। আলু চাগে পূৰা কুইণ্টেল-কুইণ্টেল হৈছে।
হৈছে। আৰু বহুত কষ্ট, কৰিব লাগে।
অ', কষ্ট কৰিবই লাগিব।
কিব লাগে মূলা লগাইছো মূলাও হৈছ
হয়, তোমালোকৰ ফালে বাৰু চব্জি-তব্জি কৰে আমাৰ ফালে মানে চব্জিটো কমকে কৰে ধানটো মানে বেছিকে কৰে।
উম।
এই ভোট জলকীয়া কৰা নেকি।
ভুট জলকীয়াটো, নকৰে নেকি, ভুত জলকীয়াটো নকৰে। অ, সেইটো আৰু এটা ফু-ফুটকামুৰিচ আছে বুলি কয় যে, সেইটো কয়। কৰে
অ। সেইটোতো ভালে আছে টো, অ', অ।
বহুত কষ্ট কৰিব লাগে।
ভাল হলেই ভাল, নহ'লে ইমান, মানুহ ইমান কষ্ট কৰি কৰে। যদি ভাল নহয় সিহঁতৰ লোকচান হ'ব এইফালে কষ্ট-কষ্ট গ'ল, লোকচানো হ'ব সময়ও গ'ল।
এতিয়া ধান পকিছে।
ধান পকি আছে মানে এই ধৰা তোমাৰ, পোন্ধৰ হাইষ্ট পোন্ধৰ দিন, তাৰপিছত কটা ষ্টাৰ্ট।
অ'
তোমালোকৰ ফালেতো তেনেকাই হ'ব।
অ', পকিলে, কাটি আছে মানুহে।
আহ অ মানে কেইজন মানৰ আহ কেইজনমানানৰ মানে কাটি আছে এই খালি দান কৰাাৰ সময়ত যে খালি বৰষুণটো নিদিলেই হল
অ' নহলে মানুহৰ আৰু দুখ ন যায়খ উ কি মানুহ কষ্ট কৰি সতি
অ ইমান কষ্ট কৰি অ বৰষুণ দিলে দে একদম অৱস্থা বেয়া হৈ যায় কষ্ট কৰোঁ কৰি,
উম
খালি ৰদটো উঠিলই হ'ল।
যিটো
তোমাৰ এসপ্তাহ মান ৰ'দ দিলেই ধান কটাৰ সময়ত হৈ যাব একদম চব পোৱা হৈ যাব কৰা
বি তাৰপ ভালদৰে দিব লাগিছিল।
আহ যিমান মানে দিব লাগে তেনেকাই দিব লাগে বেছি দিলেও কিন্তু ক্ষতি হয়
তোমালোকৰ ফালে সৰিয়হ লগা নেকি
অ সৰিয়হ হৈ গল সৰি এইবাৰ ভাল হৈছিলে
ভাল হৈ হৈছে আমালোকৰো ভালেই হৈছে যদিঅ
সৰিয়হ অ' সৰিয়হ ভালেই হয়। হয়।
কিমান বজা সৰিয়হ কৰিব পৰা
কৰো তোমাৰ সাত আঠ বিঘা
ভালেছিলিল ন
আহ ভালেই হৈছিলে এতিয়া অহাবাৰ বা কেনেকুৱা হয়
উম আৰু একো বেছি দিলেও বেয়া আৰু কম দিলেও বেয়া
হয়
সমান দিব লাগে
অ' যিমান মানে দিব লাগে একদম পৰিমান মত দিব লাগে। হয়
তেতিয়া হলে,
একদম অ তেতিয়া হ'লে অ পৰিমান হয়, পৰিমাণ মতেও দিব লাগে আকৌ সময়মতেও দিব লাগ-
সময় মতে দিব লাগে।
অহ। অহা বাৰ-
অহাবাৰ ৱান- যে অহ হৰি লগাম- এই বা আৰু- বিলাহীতো লোগাম। তোমালোকৰ, উম, হেৰি, কবি লগাম।
মই তোমাৰ- অহ, কবি খাওঁ, অহ। মই তোমাৰ ভাবি আছোঁ অহাবাৰ বিলাহী লগাম বুলি।
অহ, লগাম।
অহ বিলাহীত মানে এইবাৰ যে, অহ, বিলাহী মানে এইবাৰ একদম তামাম, এ যি এ যিসকলে মানে কৰিছিলে বিলাহী- হি
উম
তামাম হৈছিলে।
তেতিয়া হলে বিলাহী লগা।
অহ, বিলাহী লগাব লাগিব। মেইন কথাটো হ'ল কি জানা?
উম, কি?
কষ্ট কৰিব লাগিব।
কষ্ট কৰিব লাগে খেতি-বাতিত
খেতি-বাৰি ম খেতি অ, খেতি-বাতি মানেই কষ্ট। হয়, তুমি যদি কষ্ট কৰিব নোৱাৰা, খেতি-বাতি কৰিব নোৱা-
এ অহাবাৰ পৰা একদম ভালদৰে লাগিব লাগিব।
চৰকাৰে কোৱা মতে খেতি-বাতিত সাৰ-পানী দিলে ভাল হ'ব চাগে।
হয়, সেইটো মানে সঠিক মতে দিব লাগিব।
উম, সঠিক মতে দিব লাগে।
আৰু আমি কিছুমান বৈজ্ঞানিক পদ্ধতিও মানে
অহ। পদ্ধতি অ পদ্ধ-
অহ অহ। আগৰ যিবিলাক পুৰণা- পৰম্পৰাগত পদ্ধতি সেইবোৰ মানে আমি, নকৰি কেনে নতুন পদ্ধতি কিছুমান
ধৰিব লাগিব, অহ।
তেতিয়া মানে ভাল হ'ব।
তেতিয়াহলে লগাবা ভাল ভাল হব তে তেতিহলে হা
অ ঠিক আছে অ উম